কি কৰি আছ?
এয়া এনে আছো, কি কৰিবি আৰু। কি মনত পেলালিবা?
এইয়া মই বোলো তইতো ফোনচোন এটা নকৰহ, মই কৰি চাও বুলিয়ে ফোন কৰিলো আৰু দেচোন।
অ' বাকী তই কি কৰি আছ?
মই ইয়াতো তো এ পথাৰলৈ গৈছিলো, পথাৰৰ পৰা আজৰি হৈ মেলি আহি পেলাই তোৰ এ গছত চুতালতে বহি আছো।
অ' মই এইয়া, কি বোলে কয় শুই আছিলোঁ, তাৰপৰা শুই উঠিছোঁ এতিয়া।
উম হুম, বাকী খেতি পথাৰ লগা নাই নি তহঁত?
এই খেতিত লাগি আছো তাকে, আজি বোকা দিয়া নাছিলে মানে সেইকাৰণে মই শুব পাৰিলো।
অ'-অ' তাকে মই ভাবিছো বোলো, খেতিটোতো কৰয়ই কিন্তু কেনেকে ই শুই আছে ইমান ধুনীয়াকে।
অ' তহঁতৰ খেতি কৰি আছ নে?
উম খেতিত লাগি আছো। বাকী কচোন তোৰ খবৰ খাতি ক'?
এ' খবৰ ভালে আৰু এইকেইদিন আৰু খেতিৰ চিজন খেতিতে লাগি আছো। উ'ম তাৰপৰা কামব এনে তেনেকে কৰা নাই বাৰু।
অ' বাকী খবৰ খাতি এনে ভাল আৰু ন?
অ' খবৰ ভালে ভালে। তহঁতৰ ভাল নহয় খবৰ?
উম ভাল। মা দেউতাহতৰ?
চবৰে ভাল, চবৰে ভাল।
সি চাকি
বাকী ভাত পানী খালি?
ভাত পানী মানে এতিয়া কি হ'ল তোৰ, এই ৰাতিপুৱা বেলাতে বনাইছিলে এই পথাৰ অহা দেৰি হল যে, সেইটো কাৰণে সোনকালে বন থৈ গ'ল, অকমান সহকে দিছিলে আজি বোকা। এ ৰোৱনী দুগৰাকীও মাতিছিলে তোৰ।
থ অ,
তাৰ পিছত মানে তোৰ হেৰি হ'ল। উম, ৰাতিপুৱাই সেইটো কাৰণে বনাইছিলে ৰোৱনীলও বনালে।
উম, তাকে খালি আৰু এতিয়া।
উম, তাকে খালো তই খালি নে?
মই খোৱা নাই মোক খাবলৈ মাতি আছে। মই যোৱাহে নাই বোলো ৰ অকমান পিছত খামগৈ বুলি কৈছো। এই গৰমতটো বেছি যে ভাত
এই গৰম গৰম বহুত বেছি গৰম বহুত বেছি। হেৰি হৈছে মানে তোৰ এ গোলকীয় উত্তাপটো বহুত বৃদ্ধি পাইছে মানে গছ গছনি নথকাৰ কাৰণে। আমাৰ এইফালে ইমান গৰম। সেইটো অকল মানুহৰ ভুল বাৰু উম, প্ৰকৃতিৰতো ভুল হ'বই নোৱাৰে কাৰণ ইমান ধুনীয়াকে হয় মানুহ বিলাকে এতিয়া গছ গছন বিলাক কাটি মানে বহুত নষ্ট কৰিছে আৰু।
আমাৰ নিজৰ মানুহ বিলাকে গছ গছন বিলাক কটাৰ পিছতে এডাল কাটিলে দুডাল ৰুব লাগে কিন্তু কিন্তু এতিয়া মানুহ এডাল কাটিলে এ এডালে ৰুব লাগে বেছি।
সেইটোৱে - সেইটোৱে সেইটো অকল মানুহৰ বোলে যহতে ইমান গৰম মানে সকলোৱে পোৱা গৈছে আৰু
অ, তাকেহে
বাকী তহ ভাত কিহে খালি?
এ মই ভাত খোৱাই নাই মই শুই উঠি আহিছো হে উম, খামগে আৰু।
উম, কিহেই বা
এ জানো কি বুলি কয় ঢেকীয়া আৰুল গুটি ভাগি থৈছে। অ, ত পানী ঢালি নেমু চেপি খাবলৈ গৈছে।
অ, এ সেইদ ভাল লাগে আৰু যদি আলু পিটিকা কন খালেও ভাল লাগে দে। বাকী সেইটো উম, তই মা মা ত দেউতাকে আমাৰ ইয়াত লৈ আহিম বুলি কৈছিল নহয় কেতিয়া আহিবি পিছে তোৰ দেখোন খা খবৰেই নাইকিয় হৈ থাকিলে। উ
এ ৰ মানে এতিয়া হেৰি হোৱা নাই এই খেতি চিজনটো তেনেকে ফ মে যাব নোৱি নহয়।
হয় বাৰু সেইটো কথা খেতিৰ পৰা আজৰি হলে অকমান সোনকালে লৈ আহিবি দেই আমাৰো আজৰি হৈ যামগৈ বাৰু চাগে
অ, তেতিয়া খেতিতটো আজৰি কৰিয়ে যাব পাৰিম অ, নহ'লে এতিয়া মানে এ আকৌ মানে ৰোৱনীও দুজনী এজনী লগা হ'লেও মানে ঘৰৰ মানুহকেইটাও লাগে নহয়।
হয় - হয় সেইটো হয় বাৰু ঘৰৰ মানুহ নোহলেনো কিনো ৰণী দুজনী মাতি লৈ পেলাই যদি চাহকাপ দিব। যদি ঘৰত মানুহজনী নাথাকে তেতিয়া কেনেকুৱা লাগে। সেইটো হয় বুজি পাও বাৰু। বাকী তহতৰ এতিয়া হাল কেনেকে বৰুোৱা হয় টেক্টৰ নে গৰু আছে।
এ নাই - নাই আমাৰ ট্ৰেক্টৰে - ট্ৰেক্টৰে।
অ, তো এইটো চাইে গৰু নাই ন ইমান কে।
এই গৰু মানে ইমান বেছি নাই মানে ওচৰত নদী চদী নাই যোয় সেইকাৰণে গৰু মানে ইমান ৰাখিব নোৱাৰ। মানে এতিয়াই গৰু মানে এৰাল দিবলৈ অকমান অসুবিধা হৈছে।
হয় বাৰু সেইটো কথা মানে আমাৰ ইয়াতো বাৰু অসুবিধাতটো আছে বাৰু মানে কি হয়তোৰ উম, নদীখনো আছে কাষতে মেঠাইত টো ধুনীয়াকে বনাই থৈছে ন তাতে আমি গৰু কেইটা এই বাৰিষা চিজন কেইটা ৰখাব পাৰো আৰু
উম, তাকে - তাকে।
আৰু মানে তোৰ তেতিয়া ঘাহ চাহ কাটিবলৈ ইমান এটা সুবিধা বিচাৰি থাকিব নালাগে।
উম,
তেৰাল দি থৈ আহিলে নিশ্চিন্তকে থাকিব পাৰি।
অহ, তাকেতো ভালে কৰিছো দে। এ আমাৰ এইবিলাক মানে এতিয়া গছ গছছ পবলৈ আমাৰ অসুবিধা হয় আৰু।
হয় হয় বুজি পাইছো এনে তহঁতৰ তাত ট্ৰেক্টৰৰ বিঘা মানে কিমানকে লয় বৰ্তমান
এ আমাৰ বেছি নলয় চাৰে চাৰিশ মান লয় আৰু
উম কেতিয়াবা হেতু ল'ব কাৰণ হেৰি যে
আজিকালি পেটোলৰ দামটো বাঢ়ি যোৱা নাই জানো
উম পেট্ৰল ডিজেলৰ দামটো বহুত বাঢ়ি গুচি গ'ল বাকী তহঁতৰ ফাৰ্মখনত খেতি লগাইছ নে মানে জিকা চিকা এইবা কিবা লগাইছন নাই
অ', এইবাৰ জিকা ভেন্দি চব লব আছে বাৰু
অ', হৈছেনে বৰ্তমান
উম বেছিয়ে আছো এতিয়া
অ' তই আহিলে এফালে আহিলে লৈ আহিবি মানে কি হয় আমাৰ এইফালে সেই শাক পাচলিৰ খেতিটো বেছি নকৰে যে
উ ত আহিম বুলি কয় এতিয়ালেকে অহাই নাই
উম এই কিনা শাক পাচলিবিলাক মানে খাবলৈটো ৰাসায়নিক দ্ৰব্যই দিয়া থাকে দেচোন স্বাস্থ্যৰ পক্ষে বহুত বেয়া তথাপিও খাই থাকিবলগীয়া হয় উম তহঁতৰ চাগে অকল গোবৰ সাৰ হে
এই মেডিচিন আমাৰ দিয়া নহয় নহয় মেডিচিন মানে ত এইবিলাক মেডিচেনবিলাক দিলে মানে স্বাস্থ্যৰ কাৰণে বহুত বেয়া নিজেও খাওঁ যে ঘৰতে
হয় হয় আৰু মানে আজিকালি বজাৰৰ শাক পাচলি খাবলৈ অলপ ভয়ে লাগে অলপ বুলি নহয় হয়
বহত মেডিচেন দি দিয়ে যে
উম এতিয়া শাক পাচলি সতেজ হৈ থাকিবলৈ তাত প্ৰায়ভাক বেলেগ বেলেগ ইঞ্জেকচন দিয়া থাকে
হয় হয়
উম বাকী এইবাৰ তামোল চামোল বেচিব পৰা হ'ল নে তহঁতৰ
নাই তোৰ তামোল মই পঞ্চাছ টন বেচিলোঁ এতিয়ালেকে উ তাৰ পাছত আৰু তোৰ ‌‌আউ পঞ্চাশ পুনমান বেচিব পৰা হৈ আছে, এতিয়া মানে সৰুতো গাঁতৰ পুতি থৈ দিয়া আছে। আৰু তোৰ বুৱা তামোল হলে বেছিবলে তেতিয়া দাম পাউ আউ
অ', বুৱা তামোলটো হলে দামটো বেছি পাই অ', সেইটো হয় মানে আমাৰ আ উম আমাৰ ইয়াত সে তামোল চামোল বিলাক বেছি নাই যে আমাৰ মানুহ বিলাকে বহুত দাম দি কিনিব লগীয়া হয় জোৰা বিশ টকা কেতিয়াবা ধৰ- ত এটাত বিশ টকাকে হৈ উচি যায় এনেকুৱা হয় আৰু খায়ে যে মানুহে পান টু আমাৰ অসমীয়াৰ এটা হেৰিয়ে দেচোন
উম আমাৰ ইয়াত বাৰু ইমান দামতো নহয় মানে হেৰি এইটো কি বুলি কয় গাঁওখনৰ মানে চবৰে প্ৰতি ঘৰতে আছে যে
উম সেইটো কাৰণে তহতৰ তাত ইমান দামতো নহয় বাৰু
হলেও বজাৰৰ নিলে তো দামটো ধুনীয়াকে পাই যায়
বজাৰ নিলে তহতৰ তাত দামটো পাই বাকী এইবাৰ বতৰৰ ফল খাইছ নে কিবা কিবি আম কঁঠাল তেনেকুৱা যামো
ত' কঁঠাল এজোপা আছে তাকে বেছি ডাঙৰটো নহয় সৰু সৰু তাৰপিছত আকৌ আমো এজোপা আছে এনে বেলেগ নাই বাৰু আমজোপা হা
পাট কঠালটো ন
অ' পাত কঠালটো তাৰপিছত এই যে কেঁচাই খাই যে। কে তেনেকুৱাই মানে, হেৰি এজোপাও আছে।
অ' আমাৰ ইয়াত আমটো আছে বাৰু তেনেকে কঁঠালহে নাই তই যদি আহ কঁঠাল লৈ আহিবি লগত ভেন্দি ই আল অ জিকা এনেকে লৈ পেলাই।
তাকে কেতিয়া সময় পাও যাবলে ৰ এইকিনতে হ'লেও যোৱা কথা এটা হৈ আছে যদি যাওঁ তেতিয়া লৈ যাম আৰু।
তাকে লৈ আহিবি তই হেৰি বাকী মই ভাবিছো, আমি এই গৰম বন্ধটো এতিয়া দিবই আমাৰো খেতি বাতি তহঁতৰো আজৰি হোৱা পিছত তেতিয়া আমি কাম এটা কৰিম। অ' এসপ্তাহ দছ দিনৰ পিছত আমি ধুনীয়াকে মাজুলী ফুৰিবলে গুচি যাওঁ। মানে বন্ধ কেইটাতে, কাৰণ তোৰো কলেজ বন্ধ থাকিব মোৰো কলেজ বন্ধ থাকিব।
তই মইতো অকলে যাব নোৱাৰো আৰু তিন চাৰিটা লাগিব।
অ' নহয় মই মোৰ লগ গৰ দুটাক কৈছিলো বাৰু, সেহত দুটা সতে আমি চাৰিটা হ'ম, তই তোৰ লগৰ এটাক কবি যিমান হ'লেও ফ্ৰী এটা হ'লে ভাল লাগে আৰু এ দেচোন।
অ' তাকে কবি তাকে কবি তেতিয়া তই আমি কাম এটা কৰিম উম সেহত কেইটাকো সুধি মেলি সময় সুবিধাটো মিলাই আমি মাজুলী গুচি যাম মাজুলী গৈ তোৰ আটাইকেইখন সত্ৰ চাম। তাৰপিছত তাতে তোৰ আউনীআটি সত্ৰত এনেকে মুখা শিল প বনোৱা হয় মানে তাত সেইটো অকমান চামো লগতে শিকিমো আমিও।
তাকে-তাকে তেতিয়াহ'লে সেই এই মই আজি ৰাতি খুলি পেলাই এ দিম আকৌ মোৰ লগৰক এড কৰিম তই সেহতকেইটাক কৰি দিবি তেতিয়া গোটেই কেইটা আলোচ না কৰিব পাৰিম মানে চবৰে সুবিধা অসুবিধাটো চাব লাগিব যে।
বাৰু হয় মই মোৰ লগৰ দুটাক এড কৰি দিম তেতিয়া আমি সুধিম আৰু দেচোন চবৰে সময় সুবিধা তেতিয়া সিহঁতে তাৰিখটো কিবা এটা নহয় কিবা এটাটো ক'ব।
উম। তাকে - তাকে মই তেতিয়াহ'লে কৰিম আৰু তাৰিখে যাবলে উম, তাকেহে।
তে সেইটোৱে সিহঁতকো সুধি মেলি তেতিয়া
তেতিয়াহ'লে যাম ন।
অ' মইতো মই মোৰ গাড়ী লৈ ল'ম বুলিয়ে ভাবিছো তহত মুঠতে ওলালেই হ'ব তেতিয়া আমি কাম এটা কৰিম। এই ফালদি টোৰ আমি যিহেতু এতিয়া ফেৰীতে পাৰ হ'ব লাগিব।
ফেৰিতে পাৰ হ'ব লাগিব অ'।
টো বহুতেই সুবিধা হ'ল হয় যেতিয়া আমি ধুনীয়াকে ফেৰিত উম দলং নাই হয়, হেৰি ধুনীয়াকে পাৰ হৈ আমি সেইফাল দিয়ে শিৱসাগৰ ওলাই দিম।
অ' আকৌ জয়দৌল শিৱদ'লবিলাকো চাবলৈ যাম হা। তলা তল ঘৰ এনেকে এইবিলাক গোটেইখিনি চাব ৰংঘৰ কাৰেং ঘৰ উম, শিৱসাগৰ হৈ এনেকে মাজুলী হৈ শিৱসাগৰলেকে গুচি যাম আৰু।
অ' তাকে তাৰপিছত আহোতেনে ধুনীয়াকে উম, ফূৰ্তি কৰি মেলি আহিম আৰু। বাসুদেৱ চা বাসুদেৱ থানো চাই আহিব পাৰিম, আহোঁতেনে উভতি আহোঁতে।
পাৰিম পাৰিম তাৰপিছত মাজুলী গলে ত মুখাখিল পৰা এনেকে বস্তু কিছুমানো আমি ধুনীয়াকে চাব বও শিকিব পাৰিম বাঁহৰ বস্তু আৰু গাঁৱতো গোটেই বাঁহৰ বস্তুৱে বনাই থোৱা থাকে ন'। আমি তাত যদি অকণমান চাওঁ তেতিয়া বনাব পাৰিম।
অটো নহয়টোৰ মানে আমাৰ অসমীয়া সংস্কৃতিতটো আমিয়ে বজাই ৰাখিব লাগিব দেচোন। কাৰণ আমিয়ে যদি নিশিকোৱা আমাৰ পিছৰ প্ৰজন্মই ক'ৰ পৰা শিকিব।
তাকেতো আমাৰ পৰা শিকিব লাগিব আমাৰ আমি যদি আয়ত্ব কৰি আহো আমিও বেলেগ শিকাব পাৰিম ন'।
সেইটোৱে সেইটোৱে এ এইবাৰ তহঁতৰ বিহু কেনেকুৱা গ'ল?
অ'। বিহুটোৰ এ বেয়া জাই ভালে গৈছে আমি এইবাৰ ৰাইজৰ লগতে হুঁচৰি গালো। তাৰ পিছত হুঁচৰি গাই তাৰ পিছত পিতি ভজিতা খালো।
ঠিক আছে বাৰু তেতিয়া হ'ব দে আমাৰো সেই বিহু ভালে কুশলে গ'ল আৰু।
হ'ব দে অ'।